হেল্ল'। হেল্ল'।
অহ কি কৰিছে।
হেল্ল'।
অ কি কৰিছে। অ স কি কৰিছিলে। অহ।
তুমি কি কৰিছা।
এ শুই আছিলো।
হেল্ল' অ ভাত খালা।
ভাল ৰাতিপুৱাহে খালো এতিয়া ৰাতিপুৱাহে খালো এতিয়া নাক।
কিহে খালা।
ভাত দালি দালি বনালো আলু পিটিকা। পিটিকা চাহ পিধে পোটে ভাজি।
অ
আ আপুনি।
মই। সকাম এটা আছিলে সকাম খাবলৈ গলো তাত কোমল চাউল দৈ সি খুৱাইছে সেয়া খালো।
অহ ভালেই আছে অহ।
ৰাতিপা আকৌ ওহু।
গৰমত বোলো ধুনীয়া হৈছে অ গৰমত ধুনীয়া হৈছে বোলো।
অ ৰাতিপুৱা আকৌ। গৰমতে গৰম ৰাতিপুৱা আকৌ সেই পিঠাগুৰি খুন্দিলো। শুনি আকৌ সকামলৈ যাব লাগে বুলি পিঠাগুৰি লোৱা। লোৱা ই মেলি থৈহে গৈছো।
অ আমিও বিঠাই গৈ শুনিলো ব আৰু ৰাতিপুৱা।
অ গ ৰ'দতটো ভাল যে না পিঠাগুডৰি শু। কুৱাওঁ বুলি ক'লেও ভাল হৈছে।
অ আমাৰ এই বনাইহে থৈ দিলে বোকা দিব যে।
অহ অ। মই সেই উম। অ মই লোৱাই পেলাই থৈ দিছো, পকা মিঠৈ কেইটামান বনাব লাগিব। সেইকাৰণে বোলো সেই লৰাই পেলাই থৈ দিওঁ।
আহ, আমাৰ পিঠা স বনালে। আমাৰ ইয়াত পিঠাই বনাই মেলি থৈ দিছে।
অ তাৰ মানে হেৰি পথাৰলৈ ওলালে আৰু বনাই বনাই নি থাকিব। লে নাই আৰু মিঠৈ কেইটামান বোলো বনাই লওঁ তেতিয়া ভাল হ'ব আৰু।
আমাৰও আৰু কেইটামান খুন্দি লব লাগিব মিঠৈ কেইটামান বনাই থব লাগিব।
অ মোৰ বৰা চাউলৰ পিঠাগুৰি আছে। পিঠাগুৰি কেইটামানো খুন্দিম বাৰু তাকে হেৰি নোৱাৰা হ'ব লাগে আকৌ। অ হৈ থাকো বুলি ভৈয়ো লাগে নহয় আজিয়ে হব লাগে।
অহ।
সেইটো কাৰণে ভয় কৰিলো চব বোৱা একে একেলগতে কৰিবলে।
অহ। বোকা কেতিয়াবা দিব, বোকা কেতিয়াবা দিব?
বোকা আমাৰ গুছেই লোৱা নাই নহয়, পঁচিশ তাৰিখ মানে গোচ লোৱা বাৰ আছে। তেনেকেই সেই তেতিয়াই গোছটো ল'ব লাগিব, তেতিয়া পৰা ৰুব লাগিব।
আহ। আমাৰ সোমবাৰৰ পৰা দিম বুলি কৈছে।
অহ। তাকে তোমালোকে কি কঠীয়া ৰুৱা প্ৰথম?
মই নাজানো নহয়।
অ অ নহয় এতিয়া মানুহ বিলাকে প্ৰথম প্ৰথম ৰঞ্জিত কঠিয়াই ৰুই আছে সে কাৰনে সুধিছো কি কঠীয়া ৰুব, আগতীয়া খেতি কি কৰিব?
অ সেইবোৰে ৰুব চাগে মই আক নাজানো যে।
অ তুমি যে নতুন সেইকাৰণে ইমান কথা নাজানা বাৰু। সেইটো হয়।
সেইকাৰানে।
তাকে সেই ওপৰত, ওপৰৱালা আছে নিজীয়া ওপৰৱালা বিলাক তাকেহে গম পাব, তুমিনো কেনেকে জানিবা হয় বাৰু কথাটো। আমাৰো সেই ৰঞ্জিত কোঠিয়াই প্ৰথম ৰুব লাগিব।
আহ।
কোৱা?
ৰাত ৰাতিপুৱা ভাত খাই নগলে নে কি?
ৰাতিপুৱা ভাত খালো, ৰাতিপুৱা কেৰেলা ভাজিলো তাৰপা এই কলডিলৰ যে ফুলবো
অ সেয়া ভাল লাগে আকৌ খাই। ভাল লাগে আকৌ খাই।
অঁ শলাডাল গুচাই গুচাই সেই সেইডাল দুটুকু কৰি পেলাই আলু সতে তেনেকে ভাজিলোঁ। তাৰাপা কালি পাৰ মাংস আছিলে লোৱাই মইহে খাওঁ জানে নাই? খায়ে, লৰাই মই পাৰ মাংসও খালোঁ আৰু।
অ। ইমান কালিয়া যে, ভাত এতিয়া নাখাওঁ। চাহ অকমান খালো, গাখীৰৰ চাহ অকমান।
আহ। ৰ'দৰ প্ৰকোপৰ কথা কৈছা নে?
সঁচাকে দেই কালি আহ যে
এনেকে হ'লে
নোৱাৰিয়েই বেছি টাইমৰ লৈকে
এ নোৱাৰি সু মই তাকে কৈছ তো মই চাৰিটামানতে পথাৰলৈ যাম বোলো। ভাতৰ-চাতৰ একো চিন্তা নকৰোঁ। উঠিম আও, যাম আও। তাৰপৰা নটালৈ ঘৰৰ পাই যামহি।
লাগিলে আহি পেলাই কাম কৰি থাকিলেই হ'ল।
অ' সেইটোকে কৈছোঁ। নটালৈ ঘৰ পাই যামহি। কাৰণ এনেকুৱা ৰ'দত পথাৰত কোনো থাকিব নোৱাৰে। মই বুলিয়ে নহয় যেনিবা, অ এনেও থাকিব নোৱাৰে হয় নে নহয়?
ইমান অ ইমান ৰ'দত মানুহেনো আহি নহয়।
নোৱাৰে নোৱাৰে ইমান ৰ'দত। থাকিব, বেমাৰ হৈ যাব মানুহৰ বেমাৰ হৈছে।
উম আমাৰ এই বৰমা ভাগৰ বেমাৰ জ্বৰে হৈছে কালিয়ৰপৰা।
অহ কেনেকুৱা ৰ'দ মাৰিছে আৰু মানহৰ- বেমাৰ হ' বোলে বেছি সময় নালাগে নহয়।
উম।
উম।
মাহঁতে কি কৰিছে?
মা শুই আছে।
অ' মালিক কামলে গ'ল না?
অ' কামলে গ'ল। ৰাতিপুৱাই গ'ল কামলৈ। জানো, আজি আহি নে নাহেই? কালি আহিলোঁ। চাৰিটামান বজাত পালোহি।
অ', ঘৰত ভাল?
ভালে।
অ', ভন্টি নাহিলে নি?
ভণ্টি নাহিলে। টিউচন দি আছে যে। টিউচন আকৌ কৰিব লাগে, নাইনত। নাইনত - নাইনত।
অ', নাইনৰ পৰাই তো জোৰ দিব লাগিব। নহলেতো নহবঐ।
উম - উম, সেইটোৱে।
ন
অ', এই টিউচন লৈ আছে যে।
অ' তাকেহে, নাইনৰ পৰা বোলো জোৰ দিলেহে হ'ব আও।
উম।
উমম-
তেতিয়াহে হ'ব।
উম।
তাকে কৈছোঁ বোলো, হেৰি টিউচনৰ যদি কেতিয়াবা বন্ধ পা, আহিবি আও। আৰু খেতিও ঠি- খেতিও হৈ লওঁক বোলো ৰুই মেলি।
অ' মেলিও হৈ লওঁক। তাকে। মাহঁতৰ সবৰে ভাল। উম।
আ
তাত সেই- এইবোৰ জালোৱা মাছ খাবলৈ পালান নাই?
এ নাপালোঁ। কিনি আনি হে।
তুমি থকা কেইদিন নাপাল অ' জাল-চাল, অ'- জাল-চাল পা অ' সেইটো কথা। উম এনে সৌফালে এনে মাছ অ এনেই মাছ ওলাই নাই সেইফালে
ওলাই ওলাই পানী হলে ওলাই নহয় অ ধৰা মানুহে নাই
অ সেইটো কথা
ধপাতো আছে।
অ' ধৰা মানুহ নহ'লে, ক'ৰ পৰা খাবা?
উম, কিনিয়ে খাব লাগিব।
কিনি খাব লাগিব। আমাৰ এতিয়া, আমাৰো সে ধৰি যিমান মাছ ওলালোওতো নিজে নধৰে
উম।
মাছটো চুলে দছবাৰমান চাবোন মাৰি ধুব হাত। ক' মাছ খুৱাব? মাছ খুৱাব উমহো নহয় নাখায় ধৰিব নোৱাৰে মানে গোন্ধটো মানে সহ্য কৰিব নোৱাৰে
অহ
দোকানৰ পৰা কিনি আনি দিব আও পলিথিন টো দুটা পলিথিনত দিবলৈ কব আও আনিব কিন্তু ধৰিব নোৱাৰে এ ধৰি পেলাই তেনেকে নোচোৱাই মানে আ গোন্ধাই যে সেই গোন্ধটো মানে পুহিব নোৱাৰে
অ
এ নোখোৱা মানুহৰ এই গোন্ধবোৰ পতককে পাই নহয়
উম
আমি খোৱাবিলাকৰহে গোন্ধ নাপাওঁ
উম পাই বোলিহে নোখোৱাকে থাকিব দেই
অ তাকে আৰু ন নেখায় মোক ননা আগৰ পৰাই নাখায় নহয়
এ আমি খাই থাকো এজনে নাখাওঁ নোৱাই মই খায়ে থাকো লোৱা নাথাকিলেও মই অকলে হ'লেও খাই থাকো
অহ
পুখুৰীত মাছ আছেই বৰশী টোপাই খাই থাকো মাছ দিলো অ এ মাছ কেইটামান নিদিলে বেয়া লাগে নহয় পুখুৰীতো থাকি
অহ অহ কেতিয়াবা মন গলে ধৰি ধৰি খাই থাকিব পাৰিব
অ এটা ধৰি খাবলৈ তোমালোকৰ দিলে নাই অ কমকে দিছে নে তাক
আমাৰ জানো ছয় কেজি মান হ'ব নেকি ছয় কেজি নে পাঁচ কেজি
অ আমাক আকৌ কম আমাৰ চাৰি কেজি মানহে দিয়া আছে
উম আমাৰও কমেই
উম পুখুৰী টো পুখুৰীতো ডাঙৰ হ'ল নহয় পুখুৰীতটো চাই আৰু অলপমান দিব পাৰিলোহেতেন তোমাৰ লগৰ চাগে আমাৰ মই আৰু কেইটামান দিবলৈ মন আছিলে অহ
অহ এই বেপাৰীও অহা নাছিলে তেতিয়া যিকেইটা আহলে তেতিয়াই আহিলে অহ
অ মোৰ আৰু কেইটামান দিবলৈ মন আছিলে কিন্তু সেই বেপাৰী নাহিলে আও নাই পোৱা আহিছে যদি মানে পোৱা নাই
অ
এদিন ৰূপচন্দা আনিছিলে ৰূপচন্দা মোৰ ল'বলৈ মন নাই নল'লো
অ আমি ৰূপচন্দা দিলো ছটা দিলো নেকি
ছয়টামান দিলো এ পিচ পিচ অকমান ডাঙৰ ডাঙৰ আও নাজানো দুই কেজি দিছো
অ দুইকেজি দিছা
অহ
তাকে আমাৰ দিবলৈ নাহা মোৰ কমন কাৰ্প কেইটামান অ অ মোক কমানমান কাৰ্প কেইটামান দিবলৈ মন অহ কমান কাট কেইটামান দিবলৈ মন আছিলে তাকে নাপালোৱেই নহয়
অ
আমাৰ পুখুৰীত আক ডাঙৰ হয় কমন অ শুনো পোৱা নি
মাছ চন্দা মাছতো সৰু হয়াই সবাই চনেমা তাৰপা মাজতে আৰু আৰু জানো সেৰিকেইটা কি মাছ চাছ চাই জানো এটা কি অ ভাল চিনি নাপাওঁ দে দেখিলেহে কৰিলেহে গম পাাম
আহ সেইটো কাৰণে মই মাছ চব চিনি পাওঁ
অ আৰু এদিন এক কেজি এটা দিছিলে তিনটাহে উঠিছিলে সেইকেইটা জানো কি মাছ আছিলে আৰু এদিন দিছিলে তিনটা উঠিছিলে অকল এক কেজিত জানো এতিয়া মাজ কটাৰ নাম নাজানো আৰু কি অ
চাগে সেই ডাঙৰ দিছে চাগে
অ অকনমান ডাঙৰ ডাঙৰ আনিলে অকণমানো আপোনালোকৰ ঘৰত মাছ লওঁ আপোনালোকৰ ঘৰ পৰা আহিে আমাৰ ঘৰলৈ আহিছিলে
অ হয় গছ পাব মই আমাৰ আঢ়ৈ কেজি বাৰ তাহে উঠিছে
অ
ডাঙৰ ডাঙৰ বৰ সৰু নহয় আঢ়ৈ কেজিত বাৰটা উঠিছে আমাৰ এতিয়া কিজানি ডাঙৰ হ'ল হেৰি মানে এনেকুৱা খাইছেও বুনি দ খা আছে গুঢ়া তুনি আছে যে খা আছে পুৰা
আমাৰ এইবোৰ উম অ কওক
গছ কাপে খালে মানে একদম শব্দটো উঠি যায় আৰু কলপাত খালেও চিঙা শব্দ কি শুনিবা
অ
কলপাত দিলেও খাই থাকে নহয় মই সেই পনী খিনি আছে কাৰণে কলপাত দিয়া নাই আৰু পনী খিনি সেই হলে কলপাত দিম আৰু
আহ
উ বনিখিনি এতিয়া বোলো খাই শেষ হৈ লওক
পাত দি দিয়ে ভুচি কেইটামান দিয়ে আকৌ ভাত চাত বোৰ
অ আমাৰ আকৌ হে পুখুৰীটোত খাবলে পায় বহুত মানে আছে আছে খাবলৈ আহাৰ আছে